এ আছো এনেই তই কি কৰিছো।
মইয়ে আছো তাৰপা আহ খালো খালো ত খালি নে?
খালো আৰু
অ' তোমাৰ ঘৰলে আহিলি নে তই
অ' ঘৰলৈ আহিলো কালি গুচি আহিলো এ মানে ক্লাছ হোৱা কথা আছিলে যে তাৰপা মানে হেৰি আমাক কনফাৰ্ম কোৱা নাছিলে তাৰপা লগৰ খিনিক সুধিলো তাৰপা ক্লাছ কেপ্টনৰ হক সুধিলো তই কলে কি ক্লাছ নহয় এ তেতিয়া সেইটো কাৰণে মই কালিয়ে গুচি আহিলো আৰু
অ অ অ ভালেই কৰি নিনেই তাত থকাতকে
অ' সেইটোৱে
অ' তাৰপা বাকী ঘৰৰ খবৰ খাতি ভাল নহয়
আছে আৰু ভালেই বাৰু তহঁতৰ ভাল নহয় চাগে
উ উম ভাল ভাল অ তাকে এ কালি তাপা মই তোলৈ ফোন কৰি আছিলো কালিতো সম্ভৱেইত মোক কল বেক কৰিবলৈ পাহৰিল ন নি মিছ কল সোমাইছিলে নোন। জানো তোলে
জান নোপাই ইয়াত আমাৰ নেটৱৰ্ক বৰকে নাপাই যে নহয় হেৰি হোৱা নাই মই ইয়াত দেওৱ নাই দেখোন
অহ অ অহ হে এই কথা এটা সুধিবলৈ তোলে ফোন কৰি আছিলো মই
অ' কি কথা
এ তই যে এনেকে যে হেম্পাৰবোৰ যে বনাও
উম
তো মানে মইও বনাম বুলি ভাবিছিলো
অহ
তাৰপা সেই লোকে তই কি কি মানে এনেকাে বস্তু আনি মেলি লৈছিলি মানে এনেকে এইবোৰ বনাবলে মোক অলপ কচোন
হে হেম্পা মানে কি এতিয়া শুন এতিয়া বহুত এতিয়া হেম্পাৰ বিলাক যে বনাই সিহন বিলাকে ধৰি ল এ এ কাটা-চাটা বা দোকানৰ পৰা এনে কিনি কিনি আনি পিনি বনাই হয় নে নাই। কিন্তু মই মানে সেনেকে ন সেনেকে নবনাও মানে, মই নিজে নিজৰ হাতেদি বনাও। ধৰি ল, এতিয়া মই কেনভাচ কিছুমানত মানে কিছুমান পেইণ্টিং কিছুমান কৰো ধৰি লও তই যেনিবা মোৰ অৰ্ডাৰটো দিলি হা তোক বোলে সেই পেণ লাগে তই বোলে তোৰ ভাগৰ লগৰ এজনীক দিব লাগে কাৰণে তোৰ আৰু তোৰ লগৰজনীৰ ফটোখন মোক দিলি যেনিবা। বোলে তুমি মোক এখন এইখন কেনভাছত আঁকি দিয়া, মই তেনেকে আঁ-আঁকি দিলো। সেই কৰিব লাগো সুধি লম কি ইাত ক কৰিব পিম বুলি সিহঁতে সিহঁততি কব নহয়। মানে মোৰ তাত তোৰ উ এনেকে হেডমেড কিটচেন বিলাক যে ৰজৰ বকে নিচিনা যে বনাই যে সেনেকুৱা বিলাক এড কৰি দিও তাৰ পৰা আকৌ বেলেগ আকৌ হেণ্ডমেড এনেই কিটচেন কিছুমান থাকে সেইবিলাকো এড কৰি দিওঁ তাৰপা আকৌ ফুলৰ এনে। কেইবিলাক এক্সট্ৰাকে নাথাকে সেইবিলাকো হেৰি কৰি দিও হয় তেনেকুৱা মানে।
অ অ মোৰো তাকে কি হ'ল শুনিবি আকৌ। আমাৰ মানে হেৰিয়ৰ এই আমাৰ পিজতে মানে এনেকে ছোৱালী এজনী সেইবোৰ বনাইছিলে মানে। তটা পাত তাই মানে হেৰি ভালকে এইবোৰ মানে এনেকে ত ধৰি লও বোকে এইবোৰ এনেকে বনাব নাজানিলে। তাৰপা তেতিয়া তাই কলে কৈছে তুমি কাম এটা কৰাচোন তুমি যদি বনাব জানা আমি দুই। যনে লগ লাগি বনাও তেতিয়া তাইও মানে আধা হেৰি কৰিব পাৰিব তেতিয়া ময়ও কৰিব পাৰিম মানে তাৰপা অ তাৰপা। তেতিয়া মই তাইক ক'লো যে মই বোলো সেইটোক লোকে সেই মোৰ লগৰ এজনী আছে মই তাইক সুধি চাম ৰুবা তাৰপিছতে মই তোমাক কব পাৰিম কেনেকেনো কি কয়।
উম।
তাকে। তই দ ৰচোন তই কিমান কি কিমান কিমানকৈ ল মানে তোৰ ধৰি ল এটা হেম্পাৰ তোক কিমানটা বস্তু দিয়।
এ, এতিয়া বস্তু মানে হেৰি অলপ কথা তই যদি অকল হেম্পাৰ বোলে তটোপ বোলে অ অকল কেনভাচখনন লাগে মানে এনেকে ধৰি লওক বক্সত যে ভৰাই দিব লাগে তেতিয়া তোৰ হেই কেনফাচখনত পইচাটো প্লাছ কৰি পিনি বক্সটো পইচা প্লাছ কৰি তৰি লও পাঁচশ পৰতে যায় আৰু চব
পাঁচশ ও পৰত যায়
অ গোটেইখিন পাঁচশ ওপৰতে যায় কাৰণিমান যি হলেও বস্তুবলাক দাম আছে ন আকৌ পেইণ্টিং কৰা কালাৰৰ। ধৰি তো আকৌ মই নিজে আকৌ বক্সটোতো বাৰু কিনি আনো হলেও সেইটোতো দাম আছে যিমান যি হলেও। আকৌ ডেক'ৰেট কৰি দিয়া পৰা ধৰি ওপৰৰ লেবেল চেবেল দিয়া মোক আকৌ মোৰ হেয়াৰ ষ্টিকাৰ লগোৱা সেইবিলাকো আছে। সয়াৰ
অ', সেইটোৱে তোৰ মানে ধৰি লোৱা এতিয়া মইন যেনিবা তোৰ এটা কিচেন দিলো।
অ', অ',।
কি চেন দিলো। তাৰ পিছত তোৰ এখন তোৰ হে কেনভাচত মানে এনেকে অঁকা এটা মানে চ। যিিবুজা ছবি মানে যোনে যিটো কয় মানে তাই আঁকিবলে।
অঁ।
মই মানে ভালকে ইমান আঁকিব নাজানো কিন্তু মোৰ এই লগৰজনীয়ে মানে ভালকে আঁকিব জানে তাই তাই সেইটো আঁকিম বুলি কৈছে তাৰ পিছত তো ধৰি লোৱা এটা বুকে দিলো। তাৰপা তাতো ধ অ', তাৰপিছত আকৌ তাত তোৰ যেনিবা সৰু খোৱাকৈ কিবা কিবি যদি তেহাঁতি এড কৰিব দিয়ে মানে কাষ্টমাৰে যদি এড কৰি কৰিব দিয়ে সেইখিনি দি লৈ টোৰ ধৰি ল। যেনিবা মোৰ পৰিলে যেনিবা পইচা সেইবোৰত কম চে কম ছশ সাতশ পৰিলে।
উম
তেতিয়াহ'লে মোৰ মই মানে ল'ম কিমান হিনে তবা
তো গোটেই কেইটা যদি যদি সাতশ পৰে তই বস্তুখিনি চাই লবি ন তোৰ লাভটো কত কিমানত হব তই এতিয়া ধৰি ল তই কি - কিচেন ইমান তমান বনাইছ তোক বুকে মানে বু কেইটো বনালে তোৰ ৰিবনতো লাগিব সেই ৰিবনতো তোৰ কেইটকাত পৰিলে তাৰপা তই কিমানতো লাভ পাবি সেইটো এটা নিজে কেলকুলট কৰিব লাগিব নিজে মানে বস্তু খিনি নিজে। চাই ল'ব লাগিব ন আমু বোলে এইটো বস্তুতটো ইমানটো দাম টো ইমান মই ইমান ল'ব লাগিব তেতিয়াহে যদি মুখৰ খচ মানে খৰচাটো ওলাই মানে ওলাব লাগিব ন তোৰ খৰচাটো। সেইটোৱে উম, সেই তেনেকে নিজে সেইটো চাব লাগিব সয়া আৰু বস্তু বস্তুবাক আজিকালি দামো বহুত নহয়।
এ সেইটোে বহুত দাম এতিয়াতো ধৰি ল তোৰ এ মই যেনিবা হেৰিকে বনালো যেনি বা তোৰ যেনিবা ধৰি লোৱা ত এটা বকে বনাবলৈকে লৈলে বুকে বনাবলৈতো মই অকল এটা বস্তু আনিলে নহ'ব
অ সেইটয়ে পেপাৰৰ পৰা ধৰি ৰিবনৰ পৰা ধৰি গোটেই সোপাত আনিব লাগিব
অ, পেকিং পেপাৰ খতো লয় নহয় তো আজিকালি কিমান? উম আৰু মানে তো সেইয়েতোৱে এতিয়া মানে তোৰ ধৰি ল নৰ্মেল পেকি বেপাৰ সটো নচলিব ন।
নচলিব - নচলিব তাৰ কাৰণে বেলেগ লাগিব নহয়।
অ - অ সেইটয়ে তাৰপা তোৰ হেৰি তোৰ এতিয়া কিয় শুন নাই ত বাবে যে কিচেইন এটা যে বনাইছিলি যে তোৰ যে এনেকে মানুহ আঁকি দিয়া মনত পৰিছে সেইটো কি চনৰ কাৰণে মানে। কি ব্যৱহাৰ কৰিছিলে এইটো যে যিটো সেইটো কেনভাছে ব্যবহাৰ কৰিছিল।
কেনভাছ নহয় সেইটো তেনেক কিচেনৰ সেৰি এটা পাই এইটো মিছ' ন ফ্লিপকাৰ্ট এনেকুৱা এটাত পাই যাবি তই এই তেনেকুৱা মানে কি চ সেইটো মানে কা সেই কিবা এটা বুলি কয় উডেন ষ্টিক নে কিবা এটা বুলি কয় হা পাহৰিলো মই নামটো সেই তই তাতে পাই যিছতে পাই যাবি তইেই বস্তুতটো আনি ললে হল তাকে মই চাইজটো চাই ল'ব। কেতিয়াবা মানে বহুত সৰু সৰু আহি যায় ঠক্কৰ খাই যাবি অকমান মানে মিডিয়াম চাইজত হলে ভাল আৰু সেই সেনে কাৰণে ভাল এতিয়া - এতিয়া চা মই মই যিমানতটো দাম লও সেইটো তুলনাতো মানে বেলেগ বহুত দাম লয় এতিয়া মই যোনটো ধৰিল হেম্পাৰ যেনিবা ছশত ছশ টকাত বেছি আছো নহয় সেইটো সময় পাৰ মই ছোৱালীজনীক সুধিছিলো মোৰ লগৰজনীয়ে মানে বেলেগৰ পৰা লৈ। ছিলে তাই গুৱাহাটী চোৱালী এজনী পা গুৱাহাট তাই বাৰশত বেছিছে সেইটো তই ভাৱ কিমান লাভ লৈছে তাই
সেই তাইতো অতি বেছিয়ে লাভ লৈছে আমিতো সিমানতো হেৰি কৰিব নোৱাৰো হয় নহয় বাৰু
এনেও চবেই এনেও নলয় আমাৰ ইয়াত সবেই ইমান পইচা দি পেলাই ল'ব নোৱাৰে - নোৱাৰে নহয়। উম, তাৰাপা এতিয়া মোৰ সেই মোৰ সেই পেজ টো যে আছে তাত দেখিছে নহয়।
অ - অ দেখিছো।
মই নামটো এতিয়ােলেগ কৰিম সেইটো পাহি আৰ্ট গেলাৰী বুলি নাছিল। জানো এতিয়া মইতো নামটো বেলেগ কৰিম কেইদিনমানৰ পিছত দিমেই মানে কিবা এটা দিম ত গম পাবি নহয়।
তাকে তাৰপা কি তাৰা ত বেলেগ কিবা বনাব ল'বি নে কি?
আকৌ বনাব লাগিব মানে এদিন পৰীক্ষাৰ কাৰণেতো চব হেৰি হৈ আছিলে ন একো অৰ্ডাৰো লোৱা নাই কৰাও নাই। ম অৰ্ডাৰ দুটামান আহিছিলে। পৰীক্ষাৰ কাৰণে মই চব হেৰি কৰি দিলো এতিয়া মই আৰু এ বো বুলো পৰীক্ষা চইক্ষা গ'ল মই বস্তুটো আকৌ মানে নতুনকে আকৌ ষ্টাৰ্ট কওঁ বলো
উম মইবাৰ এবাৰ কাপোৰ এযোৰ কৰিছিলো নহয়
উম,,
তাৰাপা সেইটো তেনে হ
মোৰ লগৰজনীয়েও কৈছে এবাৰ কাপোৰ হ এই কাপোৰৰ যে কপৌ ফুল বনাইছিলে ছিলে যে মাজতে বহুত যে ভাইৰেল হৈছিলে অ সেই সেইটো কৰিছিলে তাৰপৰা আকৌ জাপি তাৰাপা আকৌ মাদুলী চাদুলি যে বনাই যে সেনেকে
অ মোৰ তেনেকে
তাই বেচিলে বহুতেছিলে ওঠৰশ দুহেজাৰ এনেকে তও বেছিব পাৰি সেইটো নহয়
অ সেইটো এ থাকেহে আজিকালি অকমান হেৰি কৰিবলৈ তোৰ এইবোৰ কৰিবলৈ মন যায় দেচোন
সেইটোতো
এতিয়া আমাৰ ডিপাৰ্টমেন্টৰ কিমান খিনি কিমান খিনি এইবোৰ বস্তু বেছি আছে বুলি ভাবিছ ওলেদি দি যে কুোচডৰ যে এইবোৰ যে বনাই যে
অ অ তই মতে কৌচেত কৈছিল
এ তো কৰিছিলো মানে তোৰ ধৰি ল হেৰি এ মই ইমান ভালকে নোৱাৰিলোগেও তোৰ ইউটিউবত যিটো শিকাই দিয়ে নহয় মই বুজি পাওঁ কিন্তু মোৰ হাতটো নাহেগে
অ এই চবেও কৰিব নোৱাৰাই সেইটো কাম
চবেই কৰিব নোৱাৰে অ ধৈৰ্য লাগিব সেইটোৱে মোৰ মানে কি হয় এনেকুৱা বস্তু এটা দেখিলো অ মই এইটো কৰিম মোৰ মানে একদম মূৰত পোকটো সোমাই যাব না কিন্তু কেইদিনমানৰ পিছত সেইটো মন নোযোৱা হৈ যায় মানে কামটো কৰিবলৈ
পাইছো কিন্তু সেই মোৰ মোৰ হেম্পাৰ্ডটো যে কৈছিলো সেইটো কম সেইটো কৰিব পাৰ আৰু আকৌ হেনেকে বুকে চুকে বনাতো আও আজিকালি বুকে বিলাক বহুতে বনাই ন এতিয়া আমাৰ লগৰ আমাৰ লগৰ বহুতে বুকেইবিলাক দিছে নাই বনামেলি কলেজ চাৰি আলিত তেনেকেই দি দিয়ে দেখোন দোকানবিলাকত
এই কলে চাৰি সেইটোৱে কলেজ চাৰিআলি যে এই যে আংগলজনৰ দোকানত তেতিয়াতো মোক সেই লগৰজনীয়ে সুধিছিলে মানে
অহ
তাকে বতৰ কেনেকুৱা সেইফালে ইয়াত এনেকুৱা বেয়াকৈ আহিছে নহয় বতৰ
আমাৰও বোলে কোলা কৰিগ আহিছে একদম
তাকে সেইও কিনো বতৰো পাতিছে জানো
হম
তই যাবি কেতিয়া তালৈ ৰুমলৈ
আৰু মই কয় আগষ্টত যাম আৰু জুলাইততো বন্ধ হয়ে দেখোন ইণ্টাৰনশ্বিপ নাই তাৰ পৰা আকৌ আমাৰ এক তাৰিখৰ হেইটো মই যে কৈছিলো যে তোক এক তাৰিখে আমাৰ প্ৰগ্ৰেম এটা আছিলে বুলি
আহ অ গম পাইছো
কেনচেল হৈ থাকিলে নহয়
ইও কেলে
নাজানো কেলে হল
অ
শুনো যাব লাগিব মোৰ এতে যোৱা কথা আছে বৰ্তমান লগত গুজি যাম আৰু কিন্তু সেই কেঞ্চেল কাৰণে বেয়া লাগিলে আও বেয়া লাগিছে মানে প্ৰগেমটো হ'ব নাপালে ন সিমান যি হলো
আহ গম পাইছো আহ তাকে এইবোৰ হৈ সেইটোক ফুৰিবলৈকে যাব পাৰিবি তহঁতি এতিয়া মোৰ আকৌ উনত্ৰিশ তাৰিখে মই যাবই লাগিব আমাৰ ঊনত্ৰিশ তাৰিখৰ পৰা হেৰি ইন্টাৰ্নশিপ ষ্টাৰ্ট কৰিব হেনো
ঊত্ৰিছ ঊত্ৰিছ মানে জুন
জুনৰ ঊনত্ৰিশ তাৰিখে অ
উ তহঁতে এতিয়া পালি আৰু মছলা
তাকেহে এতিয়া লগৰ খিনিয়ে গ্ৰাম্যানুভূতিত যিখিনি কৰি আছে সিহঁতি কৰিয়ে আছে কিন্তু আমাহে হোৱা নাই এতিয়ালৈকে
তহঁত কি কি দিছেনো তহৰ সেইটো
আমাৰতো হেৰি আমাক দিছে মানে আমাক কেইবাটাও দিছিলে আইনা ফাউডেশ্যন তাৰ পিছত হেৰি গাম্যানুভূতি তাৰপা আৰু কিবা এগাল মান দিছিলে তাৰপিছত কি কৰিলে হেৰি আমাক কৈছে যে তোমালোকে মানে এনেকে কিবা ইনষ্টিটিউটত কৰিব পাৰিবা কিন্তু সেই যোনটো যোনখনত কৰাগে তোমালোকক মানে গভাৰমেন্টৰ ফালৰ পৰা চৰ্টিফিকেট দিব লাগিব তাৰপা সেইকাৰণে সে আমাৰ এতিয়া আমাৰ লগৰ এজনী ঘৰৰ ওচৰৰ মানুহ এজনে মানে হেৰি মাছৰুম খেতি কৰে মানে
অ'।
সেই মানুহজনে মানে ইণ্টাৰ্শ্বিপৰ কাৰণে এনেকে ল'ৰা ছোৱালীবোৰক শিকায়।
আহ।
তাৰ পৰাৰা তাই মানেগতেতিা তাই সে সুধিলে এনেকে ব মান চাৰ্টিফিকেট খুজিলে খুজিলে আমাৰ এইচঅ'ডি দেখালে তাৰপা ইশছয় দিয়ে তেতিয়া মানে হ'ব বুলি ক'লে।
ভালে হ'ল দে তেতিয়া সেনেকে কৰিলেও ভাল দেখোন।
সেইয়েতোকে এতিয়া গোটেইবোৰ মিলি দে একেলগতে কৰিলে ভাল হয় দেচোন। একে ত'। কিন্তু আকৌ এটা কথা কি বেয়া লাগিলে তহঁতি আকৌ পইচা পালি আমি আকৌ পইচা নাপাওঁ যে।
অ', সেইটো সেইটো তহঁতি আকৌ পইচা খৰচ কৰিব লাগিব। যিমান যি হ'লেও ইয়াৰ পৰা তালৈকে যোৱা বা ক'বালৈে য সটোো তহত গাড়ী ভা়ড়া হওঁক কিবা হওঁক নিজেতো দিব লাগিব। এতিয়া এতি তহঁততিয়া তঁত এতি গ মানুবুললৈ যোৱা কেতিয়াাতো নিৰ পইচা দিয়ে গৈ আছে।
অ', সেইয়হে নিজৰ কথাকে গাম্যানুভুতিলে বেছি কষ্ট কৰিছে সিহঁতৰ।
অ' তো।
এটো ধৰি লোৱা ষাঠি টকা সত্তৰ টকা।
অ লব দে দূৰ আছে নহয় তালৈ
তাকেহে আৰু হেৰি নহয় এই তা এ তোৰ এ তহঁতৰ লগতনো আমাকনো কে নিদিলে।
নাজানো নহয় দেই আমাৰ এইটো থাৰ্ড চেমতে আহে সটো কৰিবলে।
জানো পাই কি এনোনন্দিলে
উম।
তাকে বা চবৰ বাকীবোৰ চব ডিপাৰ্টমেন্টৰে আহিলে আমাৰ কেইটা থাকি গ'ল।
অ', তহঁত থাকিলে জ হলেও আ আমাৰ লগতে পলিটিকেলও কৰিলে কিছুমানে জোগ্ৰাফি কিছুমানেও কৰিলে।
অ', আমাৰ ডিপাৰ্টমেন্টৰ নামেই নাহিল আমাক একো নকলেই নহয় এইচঅ'দিয়ে।
উম।
তাকে সেইটো কাৰণে এতিয়া বহুত দিগদাৰ হৈ যায় এই কিনো কওঁগে জানো পাই এতিয়া ধৰি লও ইণ্টাৰ্শিপৰ নামত কোৱে নাজানো কিনো কৰাবগে গৈ মেলি। তাকো দিবগে লাগিব অ', সেইয়টো এতিয়া তাকো দিবগে লাগিব। প্ৰেজেণ্টেশ্যন প্ৰেজেণ্টেশ্যনটো অসমীয়াত দিলেও নহ'ব ইংলিছতে দিব লাগিব ফাপৰ গুচিব ৰহ। তাকেহে ভাবিয়ে পোৱা নাই কি কওঁ, তাকে বাকী কি হ'ব দে তেতিয়াহ'লে।
হ'ব দে।